হেল্ল' হেল্ল'। কি কৰি আছে? অ' মই এইফালে বাটছোৱাটোতে এপাক খোজকাঢ়িব আহিছিলোঁ।
হয়, হয়, কওক।
পিছে আপুনি কিবা কৰি আছে নেকি বাৰু?
নাই বাৰু কওকচোন।
আমাৰ মানে এটা মানে। আপোনাৰ বে কি বুলি কয় ব্যৱসায় মানে এটা পদ খালী হৈছিলে আপুনি বাৰু কৰিব পাৰিব নেকি? আপুনি মোক মানে এজন বান্ধৱীয়ে কলে যে এজনী মোৰ বান্ধৱী কিবা কাম কৰা নাই তাইক তুমি কিবা কাম এটা জনাব।
হয়, হয়, ব্যৱসায়টো কেনেকুৱা ধৰণৰ? ধৰনৰ অলপ বুজাই কলে ভাল হ'ল হয়।
তোমাৰ হ'ল আৰু এই যে তোমাৰ ফা ফাৰ্মাচী বিলাক যে আছে যে।
হয়, হয়।
ফাৰ্মাচী মানে আমি মেডিচিনবিলাক মানে হেৰি আছে মানে মোৰ ফাৰ্মাচী এখন।
হয়, হয়।
তুমি সেই ফাৰ্মাচীখনত মানে সেই। মেডিচিন খিনি তুমি বিক্ৰী কৰিব লাগিব।
হয়, হয়, ম‌ই মানে ফাৰ্মাচীখনত মেডিচিন বিক্ৰী কৰিব লাগিব।
বা তুমি এনেকে। প‌ই পইচা লোৱাটো থাকিব পাৰা, মানে তুমি সেইটো চাব লাগিব মই মানে সেইটো খুুলি থৈছোতো। এটা বেলেগ ব্যৱসায় মই ভাবি আছো মানে সেইটো তোমাক দিম বুলি ভাবিছিলোঁ, তাত।
হয়, হয়, এনেই আপোনাৰ ফাৰ্মাচীখন খোলা কিমান দিন হৈছে?
মোৰ তোমাৰ দুবছৰ মান হ'ল।
হয় তাতে আপোনাৰ বিক্ৰী বাৰ্তাবোৰ ভালেই নে? নে অলপ ধৰ কমজৰি হৈ আছে?
পিচে তুমি দেখোন জানাই ফাৰ্মাচীত অলপ পইচাটো বেছি
হয়, হয়হয় বাৰু সেইটো গম পাওঁ। কিন্তু, আজিকালি ধৰক ফাৰ্মাচী বোৰ বহুত হ'ব লৈছে।
অ' পিছে আমাৰ এই চাৰিআলীটোৰ ওচৰত মানে ফাৰ্মাচী এখন মোৰে যি আছে আও ডাঙৰ, এইখিনিত মানে নাই কাৰোয়ে।
হয় হয়।
তুমিতো কিবা বিশেষ, হয় কওঁকচোন। আপুনিটো কিবা বিশেষটো একো কাম কৰি থকা নাই নহয় ন'?
বিশেষ মই তেনেকে একো কাম কৰি থকা নাই, মই ঘৰতে বহি আপোনাৰ অ' এই গামোচাত আপোনাৰ ফুল তুলো।
হয়।
হয়, সেইটোয়ে কৰি আছো তেনেকে বিশেষ একো নাই ময়ো এনেকে ব্যৱ কাম এটা বিচাৰিয়ে ফুৰি ছিলো।
হয়।
তেনেকে আৰু।
তেনে আপোনাৰ কাৰণে ভালেই হব ন'?
হয় হয়, ঠিকে আছে বাৰু! এনে আ আপুনি মোক দৰমহাটো কেনেকে কি দিব? সেইখিনি কৈ দিলে ভাল হ'ল হয়।
পিছে আপুনি যে এই গামোচাত যে, কি কি কয় বুলি কলে?
ফুল তুলি আছোঁ।
এই গামোচাবিলাক আপোনালোকৰ হাতৰে বনোৱা নে, আপোনালোকে কৰবা পৰা কিনি আনে?
হয় হয়, আমাৰ এইবিলাক হাতেৰে বনোৱা।
অ' পিছে আপুনি কাৰোবা পৰা শিকিছে নে নিজে দেখি দেখি শিকিছে বাৰু? হয়।
হয়, আপোনাক কথা এটা সুধিছিলো।
হয়, কওঁকচোন।
মানে আপুনি মোক এই ফাৰ্মাচীত সোমোৱা কথাটো যে ক'লে
হয়।
তাতে আপোনাক দৰমহাটো কেনেকুৱাকৈ দিলে দিব ধৰক মোক জনালে ভাল হ'ল হয়। মই তেতিয়া আপোনাক ক'ব পাৰিম ধৰক
আপোনাক এতিয়া কিমান বা দমহাৰ প্ৰয়োজন হয়?
দৰমহাটো মোৰতো ভালেখিনি টকাৰে প্ৰয়োজন হৈ আছে, কিন্তু এতিয়া আপুনি কেনেবা কেনে
হেল্ল'
হয়, হয় শুনিছেনে?
হয়, কওঁকচোন কিবা কৈছিলে আপুনি?
হয় আপুনি মানে কেনেকে কি দিয়ে জানিলে ভাল হ'ল হয়?
আপোনাক এতিয়া কিমান প্ৰয়োজন হয় বাৰু কওকচোন আপুনি খুলিয়ে কওক একো মানে হেৰি ভাবিব নালাগে।
মোকতো ভালেখিনিৰে প্ৰয়োজন, কিন্তু এতিয়া আপুনি মোক কামটো দিছে কিন্তু আপুনি আপুনি এতিয়া কব লাগিব ন দৰমহাটো কেনেকে কি দিয়ে ধৰক।
আপুনি এতিয়া প্ৰথমটো আপোনাৰ এনেকুৱা ফাৰ্মাচীৰ বিষয়টো কিবা অভিজ্ঞ তা আছে নেকি বাৰু?
অভিজ্ঞতা মানে মই ফাৰ্মাচিষ্টৰ কাৰণে পঢ়িছিলো।
হয়।
তেওঁ মোৰ কমপ্লিট হোৱাগে নাই বাৰু।
হয়।
এ পিছে আপুনি ক'ত পঢ়িছিলে বাৰু?
হয় মই আপোনাৰ এই টাউনত যিখন ফাৰ্মাচিষ্টৰ হেৰি আছে। কলেজ আছে মই তাতে পঢ়িছিলো।
উম পিছে কিন্তু আপোনাৰ কেতিয়াবা মানে আমি মেডিচিনবিলাক চব বাহিৰৰ পৰা আনোতো
হয়।
সেই সেইখিনিত তাত আপুনি কেতিয়াবা যাব লগাও হ'ব পাৰে। আপোনাৰ কেইবাতো আপত্তি নাই নহয় ন?
হয় হয় নাই বাৰু আপত্তি।
অ আপুনি যিমান আমাৰ ফাৰ্মাচীখনৰ হকে যিমান উন্নতি কৰিব পাৰে তাতো আপুনি এক্স
হয় হয় এনে আপুনি দৰমহাটোত কিমান দিব? আপুনি মোক ভালকে কওকচোন মই মানে জানিব বিচাৰিছিলো।
আপুনি প্ৰথম চল্লিশ হেজাৰ ল'ব।
চল্লিশ হাজাৰ ন?
হয় যদি কাম আপোনাৰ ভাল হয় তেতিয়া মই আৰু বঢ়াই দিম আপোনাক, হ'বনে? অ পিছে মই আপোনাক এটা কথাও ক'ম বুলি ভাবছো আপুনি যোন টো হাতৰ কাম কৰি আছে সেইটো আপুনি এৰি দিব নালাগে। আপুনি যদি আপোনাৰ পি ছে এনেই বান্ধৱী চান্ধৱী আছে নেকি বাৰু?
হয় আছে।
পিছে তেখেতে গামোচা আপোনাৰ নিচিনা ল কৰিব বনাব পাৰে নেকি?
তেনেকে বনাব পাৰে মানে ভালকে নোৱাৰে বাৰু মোৰ মোৰ ওচৰত তেনেকে আহে চাই শিকে তেনেকে অলপ অলপকে ধৰক কৰি আছে আৰু।
হয়।
সেনেকেই শিকি আছে এনে পুৰাকে জনাগে নাই বাৰু।
অ পিছে আপুনি তেনে যদি কৰিব বিচাৰে তেনে গামোচ তাৰ আপোনাৰ বা এনেকে কাপোৰৰ দোকান এখনো চাইডে দিব পাৰিব যদি আপোনা কিনো অসুবিধা নাই
হয় বাৰু কাপোৰৰ দোকানৰ কথা মই তেনেকে ভাবা নাই মই আপোনাৰ এই গামোচাত যিটো ফুল বছা সেইটোৱে ভাবি আছোঁ।
হয়, নহয় আপুনি গামোচাতটো বিকিব হয়। কিন্তু, আপুনি কাপোৰ আপোনাক দোকান এখন খুলি দিলোঁ হয় আকৌ যদি আপুনি গামোচাখন যদি বিক্ৰী হয়। তেনেতটো এনেকেতটো চেল নহ'ব ন। ন যেকে চবকেতো গামোচা লাগিব। সেইটোও নহয় বা কাপোৰো দৰকাৰ হয়। সেইকাৰণে আপুনি কাপোৰ কাপোৰৰ বিক্ৰী কৰক আৰু গামোচাও বিক্ৰী কৰক। চাইদতে মানে পিছে সেই। আপুনি তাত থাকিব নালাগে বাৰু আপুনি ফাৰ্মাচীত থাকিবই লাগিব। যোনজনী আপোনাৰ বান্ধৱীৰ কথা মই কৈছিলো আপুনি সেই বান্ধৱীজনী সেই দোকানত ৰাখ। কি দিলে হ'ল।
হয় হয় হয়। হয় মই বাৰু ভাবিব লাগিব। এনে আপোনাৰ ফাৰ্মাচীত কৰ্মচাৰী কিমান আছে।
কৰ্মচাৰী আমাৰ বিশ জন মান আছে
হয় হয় তেওঁলোকৰ দৰমহাও সেই সমান নে -নে অলপ কম বেছি।
অকমান বেছি সিদৰে অলপ দিন হৈছেতো। আৰু কাম ভাল হলে বাঢ়ি যাব বাৰু আপুনি দৰমহাত চিন্তা কৰিব নালাগে। কিবা আপুনি অসুবিধা হ'লেও মোক জনাব পাৰিব
হয় এনে আপোনালোকৰ ফাৰ্মাচীখন ক'ত আছে বুলি কলে।
আমাৰ এই কি বুলি কয় ঘৰৰ এই চাৰিআলটো অকমান আগত।
আৰু ওচৰত ওচৰে পাজৰে আৰু ফাৰ্মাচী আছে ন নে অকল আপোনালোকৰখনে। হয় হয়।
উম।
আপুনি অকল এই ফাৰ্মাচীৰ ব্যৱসায়টোৱেই কৰি আছে নে বেলেগ আৰু আপোনাৰ। ব্যৱসায় আছে
ব্যৱসায় মানে মোৰ এইডখন ফাৰ্মাচীখন আছে বাৰু মই এতিয়ালৈকে থঠিৰাং কৰা নাই যে মই কোনটো ব্যৱসায় কৰিম কিন্তু এতিয়া মই ভাবিহে আছো মানে যে কোনটো কৰিলে মোৰ ভাল হ'ব সেই। মই এতিয়ালৈকে উলিয়াব পৰা নাই তাকো মই। অলিয়টো অকলে যে। পিছে আপুনি মোক সহায় কৰিব পাৰিব নেকি বাৰু এনে কি কৰিলে ভাল হ'ব আপোনাৰ মতে
হয় আপুনি মোৰ মতে উম মুৰ্গী ফাৰ্ম এখন খুলি ল'ব পাৰে
হয়।
হয় আজিকালি আপোনাৰ মুৰ্গীৰ ব্যৱসায়টো মানে বহুত উন্নত হৈছে।
হয়
আপোনালোকৰ লৰা মানুহ এতিয়া সেইবোৰত ধৰক কৰিবলৈও আপোনালোকৰ অলপ সহজ হব।
হয়।
আৰু আম আপোনালোক। আমাৰ ইয়াতে আপোনাৰ তেনেকে মুৰ্গী ফাৰ্ম নাইও ধৰক আমাৰ যদি ইয়াত আপুনি খুলিম বুলি ভাবিছে তেনে। নহলে মই আপোনাক মাতি এডোখৰ
কি কয়
হয় কিবা এটা কৈছিলে শুনা নাপালো কওকচোন।
হয় -হয় মই আপোনাক কৈছিলো যে আপুনি মুৰ্গী ফাৰ্ম এখন খুলিব পাৰে
হয়।
আৰু আমাৰ এইফালে মানে আপোনাৰ মুৰ্গী ফাৰ্মতটো মানে নায়ে আপোনাৰ এই আমাৰ। আমাৰ গাঁওখন পাৰ হৈ যোনখন গাও সেইখন গাঁওঁতহে আছে আমাৰ গাঁৱত নাই।
অ' হয় তেনে নিশ্চয় তেনে আপোনাক তাত দোকান এখন দিব পাৰি মানে ফাৰ্ম এখন খুলিব পাৰি ন'
হয় হয় পাৰি।
অ' পিছে। কি বুলি কয়, আপুনি তাৰ বিষয়ে অলপ মোক ক ক'ব পাৰিব নেকি বাৰু। ফ্ৰাৰ্মৰ বিষয়ে।
ফ্ৰাৰ্মৰ বিষয়ে বাৰু মোৰ তেনেকে ইমান অভিজ্ঞতা নাই। কিন্তু যিমান দূৰ দেখিছোঁ ধৰক। আপুনি ভালকে মাটি এডোখৰ চাই প্ৰথম প্ৰথম আপুনি গোটেই খিনি বনাই ল ল'ব লাগিব ধৰক
হয়।
তাৰপাছত আপুনি ধৰক মুৰ্গী ভৰাব লাগিব। আপুনি ধৰক এবাৰত বিশজনী মানে আপোনাৰ ধৰক এবাৰত বিশ, চল্লি, বিশ বা ত্ৰিছ পাঁচটামান ধৰক আপুনি মুৰ্গী আনিলে ভালকে সৰু ধৰক সৰু পোৱালিহে আনিব লাগে। আনি পেলাই আপুনি ভালকে তেওঁলোকক লালন পালন কৰিব লাগিব।
হয়।
তেনেকে কৰি পেলাই আপুনি ধৰ ডাঙৰ হ'লে আৰু বস্তুখিনি বা আপুনি মুৰ্গীখিনি পঠাব লাগিব আৰু। তেনেকে সেইখিনি দিয়াৰ পিছত আপোনাক আকৌ নতুন তেনেকে আপুনি ধৰি কাৰোবাৰ লগত তেনেকে ঠিক কৰি ললে আপোনাৰ ব্যৱসায়টো মানে ভালকে চলিব।
হয় বাৰু আপুনি কোৱা কথাটো বাৰু ঠিকেই কৈছে।
হয়।
এনেই বাৰু মই যদি আপোনাৰ ফাৰ্ম এখন যদি দিওঁ বাু মই। আমি যিখিনি আনো এনে পিছে কিমান মমান পইচাৰ মোৰ দৰকাৰ হ'ব চাগে আপোনাৰ মতে?
অ আপোনাৰ ধৰি লওক আপোনাৰতো গোটেই ফাৰ্মখন। বওতেো আপোনাৰ ধৰি লওক যদি আপুনি ভালকে বনাব বিচাৰে গোটেই ধৰ আপোনাৰ কাৰেণ্ট চাৰেণ্ট চব যদি লগাই কৰি আপোনাৰ ধৰি লওক এক লাখ এটা খৰচ হ'ব। বাকী আপোনাৰ মুৰ্গী। আনিলে আপোনাৰ পোৱালি মানে মুৰ্গী পোৱালি আনিলে আপোনাৰ ধৰি লওক ত্ৰিশ চল্লিশ হাজাৰ এটা খৰচ হব। হব আৰু। আপুনি সেইটো হিচাপত ধৰক আপোনাৰ লাভো হব আপুনি যেতিয়া গোটেইখিনি ডাঙৰ হোৱাৰ পিছত বেছি ব।
হয়।
হয় তেনেকে আৰু মোৰো ইমান তেনেকে এইটোৰ ওপৰত অভিজ্ঞতা নাই কাৰণ মই দেখিছো কাৰণে আপোনাক ক'লো তাতে আপোনাৰ বহুত ধৰক লাভ হৈছে।
অ পিছে আপোনাৰ যদি বেয়া নাপায় এনেই এই বিষয়ে কোনোবা জনা অভিজ্ঞতা থকা আছে নেকি বাৰু আপোনাৰ?
হয় হয় মোৰ হয় হয় মোৰ ইখন গাঁৱৰে বন্ধু এজন আছে। মই তেওঁৰ লগত আপোনাক কথা পতাই দিম।
অ হ'ব বাৰু তেনে হয় পিছে আপুনি কেতিয়াৰ পৰা আহিব।
আপুনি মই মানে আপোনাৰ আ মই আপোনাক এবাৰ কাইলে লগ কৰি লওঁ গোটেই কথাখিনি ধৰক ভালকে পাতি লওঁ।
হয়।
তাৰ পাছত উম ধৰক মই আপোনাক কম আৰু কেতিয়াৰ পৰা যাম মোৰো মানে আপোনাৰ গামোচাৰ অলপ ফুল বাচিব বলে আছে মই মানে দিব লাগে গামোচাখিনি আপোনাৰ পাঁচশখন গামোচা।
পিছে আপোনাক যদি মই এটা কথা যদি সুধিব বিচাৰো আপোনাক কিবা অসুবিধা হ'ব নেকি বাৰু?
হয় কওকচোন?
আপুনি যে গামোচা যে কি বুলি কয় বিক্ৰী যে কৰে। পিছে আপোনাৰ কিমান মান এনে উদযাপন হৈছেগে আৰু আপোনাৰ গ্ৰাহক কিমান বাৰু?
মোৰ আপোনাৰ গ্ৰাহকটো বাৰু মই মানে গ্ৰাহক হিচাপে নহয় মই মানে এইবোৰ দোকানল লে যায় মোৰ গামোচাবোৰ। হয়, মোৰ আপোনাৰ পাঁচ ছখন দোকানৰ লগত এনেকে যোগাযোগ কৰি থোৱা হৈছে, মোৰ তালে যায় প্ৰত্যেকখনতে প্ৰত্যেকখন দোকানত আপোনাৰ পাঁচশ ছশখনকৈ যায় গামোচা ধৰ ৰ'।
অ'।
কেতিয়াবা ধৰক আপোনাৰ